হেল্ল', হেল্ল' হেল্ল', অ আৱাজ টো শুনা পাইছা ন তুমি। আহ কোৱা কি কৰ মোৰ ভালে খবৰ কি কৰি আছা?
মই আছোঁ বহি, তুমি?
ময়ো এনে বহি আছো, তোমাৰ কি খবৰ?
মোৰ ভালেই খবৰ।
অ ঘৰত সকলোৰে কেনেকা আছে?
ঘৰত চবে ভালে আছে তোমাৰ?
মোৰো চবে ভালে আছে, কি খালা পিছে ৰাতিপুৱা?
ৰাতিপুৱা চাহ চিৰা, তুমি?
মইয়ো ৰাতিপুৱাই পৰঠা খালো আৰু ভাজি খালো।
অঁ ক'ৰবাত ফুৰিব গৈছা নে নাই?
নাই ফুৰিব নগ'লো ক'তো ইণ্টাৰ্ণশ্বিপ চলি আছে ন কলেজত সেইকাৰণে।
অঁ গৰমৰ বন্ধত যাব লাগে অলপ ফুৰিব।
কলেজৰ পৰা ইন্টাৰণশ্বিপ দি আছে যাবই পৰা নাই ভাবিছো ইণ্টাৰণশ্বিপটো মানে শেষ এফালে যাম আৰু ফুৰিব ক'ত পাম।
তোমাৰ এনে ক'ত যাই ভাল লাগে?
মোৰ মোৰ এনেতো বেছি মই বেছি বাহিৰা জেগাত যাব নোৱাৰো এনে পাৰ্কে চাৰ্কে যাওঁ, তুমি?
মোৰ এনেই ঠাণ্ডা কৰবাত জাগাত শ্বিলং এনেকোৱা টাইপ জাগাত যাই ভাল লাগে।
অ তুমি গৈছা এনে বাহিৰা জেগাত গৈছা কতবা?
অঁ বহুত আগত এবাৰ যাই পাইছিলোঁ শ্বিলংঙতে। স্কুল ট্ৰিপৰ পৰা স্কুল ট্ৰিপৰ পৰা গৈছিলোঁ।
অহ অহ,
তুমি যাই পাইছা এনেকৈ স্কুল ট্ৰিপৰ পৰা ক'ৰবাত ফ্ৰেণ্ডৰ লগত?
মই স্কুল ট্ৰিপত যোৱা নাই মানে স্কুল ট্ৰিপত মানে ইমান মোক যাব দিয়া নাছিল কলেজ ট্ৰিপত গৈছিলো মানে এনে। কলেজট্ৰিপত গৈছিলো আমাক মানে কলেজৰ পৰা লৈ গৈছিল তেতিয়া গৈছিলো এ পানী কিবা খামাৰ বুলি কয় ন,
অঁ
কিবা জাগাটো জাগাটো নামটো পাহৰিলো এনে মই কিন্তু সেইটো জাগাও অলপ ঠাণ্ডা ঠাণ্ডা টাইপৰ নদী চদী আছিল নাওত উঠিছিলো ভাল লাগিছিল চাই কেনে মানে ভিউটো ইমান ধুনীয়া আছিল।
অ তেনেকুৱা, অ তেনেকুৱা জেগাত যাই ভাল লাগে য'ত ভিউ ভাল থাকে।
অ অ সেইটোৱে আৰু কি মানে কি মানে এনে কলেজতো তোমাৰ ইন্টাৰ্ণশ্বিপ চলি আছে ন।
অ কলেজত ইণ্টাৰ্ণশ্বিপে চলি আছে বৰ্তমান কৰি আছো কলেজতে ইণ্টাৰ্ণশ্বিপ।
অঁ অঁ অঁ অঁ আৰু ক'তবা ফুৰিব চুৰিব যোৱা নাই?
থিক হ'ল?
আমাৰ হোৱা নাই মোৰ চলি আছে সেইকাৰণেতো যাবৈ পৰা নাই কতো ফুৰিব। ভাবিছিলো গৰম বন্ধ হ'ব গৰম বন্ধত মানে যাম বুলি ভাবিছো। মই নোৱাৰিলো যাব।
ক'ত যাম বুলি ভাবিছিলা?
এনে মই ভাবছো অলপ গাঁৱৰ ফালে ঘূৰি আহো দিয়াচোন। গাঁৱৰ ফালে ঘূৰিব যাম নহ'লে গুৱাহাটীত। পাৰ্কে - চাৰ্কে অলপ ফুৰিব যাম নহলে ভাবিছিলো আৰু ঠাণ্ডা - ঠাণ্ডা ৱাটাৰফল টাইপৰ জাগাত যাম আৰু।
অ তোমাৰ - তোমাৰ গাওঁ বেছি ভাল লাগে নে চিটিত থাকি বেছি ভাল লাগে?
মইতো এনেতো চি চিটিত থাকাই হয় ন ত চিটিতে ভাল লাগে বেছি মানে ঘূৰা - ফুৰা বেছি কৰিব পাৰি ইয়াতে। তাততো ইমান মানে জাগা নাই ন ঘূৰা ফুৰা মানে এনেকা পাৰ্ক ৱাৰ্ক নাই। মিউজিয়াম - চিউজিয়াম ইমান নাই ইয়াত ইয়াত আকৌ মিউজিয়াম - চিউজিয়াম আছে যাব পাৰি ফুৰিব।
কেতিয়াবা আকৌ শান্ত পৰিৱেশ থাকে, নেচাৰেল বস্তু থাকে।
উম, অঁ অঁ। এনে তুমি ক'ত ক'ত মানে ট্ৰেভেল কৰি পাইছা? অঁ অঁ তুমি এনেই ক'ত ক'ত ট্ৰেভেল কৰি পাইছা?
মই দূৰত যাই পোৱা নাই, ফেমিলিৰ লগতে গাঁৱত যাওঁ বা ওচৰতে মামা ঘৰত সেনেকোৱা জাগাতে গৈছো।
অঁ তোমাৰ মামাৰ ঘৰ কত? তোমাৰ মামাৰ ঘৰ কত?
মোৰ মামাৰ ঘৰ গোৱালপাৰা।
অ।
তাতেও জাগাখন ভালে হয়। উহ যাবা নি
আৰু অ অ যাম দিয়া। আৰু কত এনে আৰু ক'ত গজাই পাইছা?
আৰু গুৱাহাটীতে ফুৰিছোঁ যিবিলাক আছে।
মিউজিয়াম - চিউজিয়াম গৈছা?
অ মিউজিয়াম ওচৰতে, চাইন্স মিউজিয়াম।
অ।
তুমি ক'ত ক'ত যাই পাইছা গুৱাহাটীৰ?
মইতো গুৱাহাটীত এই মিউজিয়ামো যাই পাইছো, পাৰ্কে - ৱাৰ্কে যাই পাইছো, আজিকালি নু তুন - নতুন বহুত খুলিছে ন গুৱাহাটীত।
অ।
ত গুৱাহাটীত সেই সেনেকাই মোৰ গুৱাহাটীতে ফুৰা হৈছে, মই এনেই ট্ৰেভেল কৰিছোঁ বেলেগ জেগাত ট্ৰেভেল কৰিছো, মুম্বাই আৰু বেংগলৰ গৈছিলো।
অঁ মুম্বাই আৰু বেলেং বেংলৰো কৈছিলা।
অ অ তাতে যাই কেনে ফুৰি আহিছিলো মই, একমাহৰ কাৰণ নে মানে বন্ধ আছিল ন গৰম বন্ধ।
ফেমিলিৰ লগত গৈছিলা নে ফ্ৰেণ্ডৰ লগত?
নাই মোৰ মামাৰ লৰা আছিল, মামাহঁতে থাকে তাতে।
অঁ কাজিন ছোৱালীৰ লগত গৈছিলা।
অ কাজিনচৰ লগত গৈছিলো।
অঁ তোমাৰ তাৰে বেষ্ট কি আছিল তাৰে?
বেচটো মোৰ ক'ব গ'লে তাই চব বস্তুৱে ভাল লাগিছে মোৰ শোৱাৰ পৰা হওক মানে ফুৰা - ফুৰা মানে ইমান জাগাত ঘুৰিছো, নাবি মুম্বাই গৈছো। মানে ডাঙৰ যিটো মুম্বাই থাকে সেইটোত গৈছো। তাৰপিছত আৰু খাৰগাৰ এটা জাগা আছে, সেইটোতো মানে ফুৰি আহিছো ভাল লাগে মানে চাইকেনে। ৱাটাৰ ফল টাইপ জেগাত আকৌ মই এইটোতো গৈছো লনাবলা বুলি যে কয়? সেইটোতো গৈছো মানে মাৰ ঠাণ্ডা - ঠাণ্ডা জাগা ন?
অ তাৰে জাগা বিলাক ধুনীয়া হয় দেখিবলে।
উম উম। তুমিওতো গৈছা ন ট্ৰেভেলত।
অ তোমাৰ ড্ৰিম প্লেচ ক'ত মানে তুমি ভাবিছা ভৱিষ্যতত যাম তাতে।
মইতো এনে, মই মানে ভাবো আৰু কি আৰু মানে এ শ্বিলং টাইপ। শ্বিলংটো মোৰ যোৱাৰ আছিল মাজতে প্লেনিং। পিছত কেনচেল হৈ গল আমাৰ ফেমিলি চবে যাব খুজিছিল আৰু কেনচেল হৈ গ'ল। মাজতে ত মই সেনেকাই শ্বিলংটাইপ জাগাত সেনেকা যাব মন। আকৌ মানে সেইটো এনে নহয় এনে ঘূৰিছো মইয়ো। আকৌ মই কি কয় ভূটান গৈছিলো নহয়। ভূটান গৈছিলো তাতে উম উম। ভূটান গৈছিলো ফুৰিব কাৰণে ভৈৰৱ খুণ্ডতো গৈছো আপাৰ আছাম চাইদতো গৈছো মই।
মোৰো মানে দূৰত যাব মন এবাৰ। বহুত হেৰি পেৰিছত যায় তাতেও ভাল লাগিব। মানে জেগাটো ভাল লাগে আৰু তাৰে।
অ
সেইকাৰণে এবাৰ যাম বুলি ভাবিছোঁ ইন ফিউচাৰ।
অ আৰু কি কি জেগাত মানে যাব মন তোমাৰ বেছিকে।
মুম্বাই যাব মন এবাৰ তাৰে এক্সপিৰিয়েঞ্চবোৰ ল'ব মন আৰু এনেকুৱা অৰুণাচল চিমলা মানালী।
অৰুণাচল যাব মোৰো মন আছে। কিন্তু অৰুণাচল বৰ্তমানতো জানাই কি হৈছে সেইকাৰণে এতিয়া যাব, নোৱাৰি মোৰ ফ্ৰেণ্ড কেইটাও ভাবিছিল যাব বুলি মোকো কৈছিল যাব যোৱাৰ কথা। ক অৰুণাচলৰ পিছত তো জানাই। তুমি কেনেকা মানে সেই হৈ আছে ইমান পানী পানী হৈ আছে পুৰা মেঘ। কিবা মেঘ ভাঙা বুলি যে কয়।
অ সেনেকে ৰিকচ লৈ নোযোৱাই ভাল।
সেইটোয়ে সেইকাৰণে আৰু চবৰে কেনচেল হ'ল আৰু মাজতে। এতিয়া চবে বনাই আছে আৰু প্লেনিং বনাই আছে শ্বিলং যোৱাৰ তুমি যাবা নেকি আমাৰ লগত।
অ ক'বা হ'লে প্লেনিং।
যাম দিয়া একেলগে ভাল লাগিব যাই কেনে।
অঁ, তুমি এনেই বাছেৰে ট্ৰেভেল কৰি ভাল পোৱা নে ট্ৰেইনেৰে উঠি পাইছা ন ট্ৰেইনত।
ট্ৰেইনত তো মই বহুত সৰু থাকোতে উঠিছিলো তেতিয়া মানে তো পাপাৰ গাড়ী আছে ন। ত' বেছিভাগ পাপাৰ গাড়ী দিয় ট্ৰেভেল কৰা হয় মানে। ইমান ট্ৰেইন আৰু বাছেদি যোৱাই নহয়। সৰু থাকোতে গৈছো এনে সৰু তেতিয়া মই ছয় সাত আঠ বছৰ মান আছিলো আঠ, নবছৰ, তেতিয়া মই নানি তেতিয়াতো তই নাছিল ন। গাড়ী নাছিল তেতিয়া আমাৰ লোৱা নাছিল তেতিয়া। ত' তেতিয়া গৈছিলো ট্ৰেইন দি ইমান ভাল লাগিছিল যাই কেনে ট্ৰেভেল কৰি কেনে।
মইও সৰুতে এবাৰ ট্ৰেইন দি গৈছিলো আৰু যাই যোৱাই হোৱা নাই ডাঙৰ হোৱাৰ,
মই বহুত বাৰ গৈছিলো সৰু থাকোতে বহুত বাৰ গৈছো।
অঁ
মানে নানীহঁতৰ ঘৰ আৰু ট্ৰেইন দিয়ে যোৱা হয় ন। আৰু বাছেদি যাব মানে অলপ। সেই টাইপৰ লাগে মই বাাঁছ বেয়া পাওঁ মানে যোৱা বাাস দি।
অঁ, বাছৰ বহুত অশান্তি লাগে গৰমত যাব নোৱাৰি।
সেইটোয়ে বাছ দি ট্ৰেভেল কৰা মানে বহুত অশান্তি মই বহত বেয়া পাওঁ বাছেদি ট্ৰেভেল কৰা।
ময়ো বেয়া পাওঁ তেনেকে যাব।
উম। আমাৰ আৰু এটা প্লেনিং হৈ আছে মানে, অক্টোবৰ মানে ছেপটেম্বৰৰ। মানে ভাবিছো, মোৰ ফেমিলিৰ লগত মানে মুম্বাই যোৱাৰ প্লেনিং হৈ আছে আৰু। মানে মোৰ মা, সেইটোৱে মানে মোৰ মা মাহীৰ। ছোৱালী আছে ন।
অঁ।
অ' তাই মানে তাতে গৈছে আৰু মোৰ মামাৰ মানে বিয়া আছে মোৰ মামাৰ ছোৱালীৰ। সেইকাৰণে তাতে যাম বুলি ভাবিছে আৰু চবে। সেইটো একজাম নাথাকিলে তো যাব পাৰিম সেইটো ভাবি আছো একজামটো নহলে আৰু ট্ৰেভেল কৰিব পাৰিম, চাইও আহিলো। বস্তু হোপা ইমান ভাল লাগে তাৰে তাৰে ইমান উম, পাৰ্ক ৱাৰ্কো ইমান ভাল লাগে একদম মানে। জুও ইমান ভাল জু মই জু যাই কেনে বেছি ভাল লাগিছ তাতে।
অঁ জুওত কি দেখিলা?
সেইটোৱে জুওত। অ' যেনেকা থাকে সিংহ বাঘ এইসোপাই দেখিলোঁ ময়ুৰ। বহুত জীৱ জন্তু মানে সাপ। বহুত ধৰণৰ সাপ দেখা পালো তাৰপিছত আৰু মানে বহুত মানে বান্দৰ কিমান বেলেগ টাইপ, বেলেগ প্ৰজাতিৰ মানে বান্দৰ চান্দৰ পালো আৰু।
অঁ তেনেকৈ ভালেই লাগে জুওত চাবলে বহুত কিবা কিবি থাকে।
উম উম।
আৰু ক'ত যাই ভাল লাগে তোমাৰ?
আৰু এনে মই গুৱাহাটীতে বেছি ভাল মই গুৱাহাটীত থাকো ন, ত' গুৱাহাটীতে মানে ভাল লাগে মোৰ এতিয়া। ফুৰিকেনে। আৰু ইমান মানে নতুন নতুন বস্তু এতিয়া বনাই আছে গুৱাহাটীত।
অ' নতুন নতুন বহুত পাৰ্ক ৰেষ্টুৰেন্ট এইবিলাক খুলিয়ে থাকে।
সেই মে উম, সেইটোয়ে টাইম নহয় দিয়াচোন কলেজত গুচি যাও। তাৰপিছত আকৌ আৰু ইণ্টাৰ্ণশ্বিপ বাহিৰত ভাবিছো গৰমত অলপ ফুৰিম বুলি নহলে আৰু ফুৰা।
মানুহে চবে ভেকেশচনত গৈছে কৰ'বাত ক'ৰবাত ফুৰিব।
উম সেইটোৱে।
গোৱা বিছত যাই পাইছা?
নাই নাই মই যাই পোৱা নাই, মই গৈছো যদি মাইচুৰ যাই পাইছিলো।
অঁ আচ্ছা।
মাইচুৰ প্লেচ বুলি যে কয় সেইটোত গৈ গৈছিলো মই। কিছুমান তুমি এনেই এখোপা জেগাত যাই পোৱা নাই নেকি মানে?
নাই মই যাই পোৱা নাই এতিয়ালৈ বাত যাম এইটো উইছলিষ্টত আছে মোৰ ফুৰিবৰ কাৰণে।
অঁ অঁ কৰিবা ট্ৰেভেল কৰিবা।
অঁ ট্ৰেভেল
মোৰতো আজিকালি সেইটোয়ে মইতো বহুত বহুত মাহ হৈ গ'ল, বহুত বছ এক বছৰ চাগে হলেই আৰু। ইমান মানে ঘুৰা ফুৰা নহয় আগৰ দৰে আগতে ইমান ফুৰিছিলো।
মোৰ এতিয়া কলেজ পঢ়া চব আহি গৈছে ন, সেইকাৰণে এতিয়া ফুৰিব যোৱাৰ টাইমো ওলোৱা নহয়।
এতিয়া আৰু অলপ গৰম বন্ধ পাইছিলো সেইটোতো আকৌ ইণ্টাৰ্ণশ্বিপ কৰিব লগা হৈছে ইণ্টাৰ্ণশ্বিপ কৰি আছো আৰু
অ ইণ্টাৰ্শ্বিপ শেষ হ'লে যাম দিয়া একেলগে ক'বাত।
উম উম হ'ব দিয়া যাম তুমি উম মোৰো ফ্ৰেণ্ড কেইটামান আছে মানে ইহঁতে বনাই আছে আৰু ক'তবা মানে যোৱাৰ প্লেনিং ত তুমিও যাবা আমাৰ লগত একেলগে।
হ'ব দিয়া একেলগে যাম লগ ধৰিবা ক'ৰবাৰ ওচৰতে যাম।
অ অ।
অ।